কি কৰিছা?
আছো এনে শুই আছিলো মই এনেই বিচনাত পৰি আছিলো গৰমৰ
ভাত খালানো নাই? হেল্ল'।
নেটওয়ার্ক
হেল্ল'।
তোমাৰ কি নেটৱৰ্ক গ'লে আকৌ?
আছে নেটওয়ার্ক আছে।
নাই গ'লো যে মতে সেই কাৰণে সুধিছো।
অ', নাজানো দে নেটওয়ার্ক আছে মোৰ।
বাকি কি খালা?
ভাত খালো এই মাত্ৰ।
এইমাত্ৰ খাইছা?
উম।
অ', কি কি দি খালা?
দালি ভাত ভাজি।
অহ গৰম লগা নাই?
গৰম?
কেনেকুৱা লাগিছে?
বহুত বেয়া লাগিছে।
অ', হয় দিয়া ঐ আমাৰ ফালে একেই একদম থাকিব নোৱাৰি।
ইমান ৰ'দ।
অ', বহুত এতিয়া তুমি ওলাব নোৱাৰা!
নোৱাৰো সেইটোয়ে কালিতো গোটেই দিনটো এনেকুৱা কষ্ট পাইছো।
কালি ক'ত গ'লা?
মা বজাৰ।
অ'।
নহয় শেষ নহয়ে নহয় শেষ নহয়ে নহয় আমি বাৰ টা মান বজাত গৈছো। ঘৰ আহি পাইছো তোমাৰ চাৰে পাঁচটা পাঁচটা মানত।
হে ইমান বজাৰ কৰিলা বাপৰে। বাকী কিবা কাপোৰ কানি কিনিলা নে কি?
কাপোৰ মানে ঘৰৰ কিবা কিবি বজাৰ মাৰ কিবা কিবি বজাৰ।
অ', ঘৰুৱা বজাৰ আৰু।
আহ।
অ', বাকী এতিয়া কি কৰি আছা?
কি কৈ আছা মানে?
এনেই এতিয়া কি কৰি আছা?
এনেই আছো আৰু।
মোবাইল চাই থকা নাই?
নাই চোৱা।
বাকী হেৰি পঢ়ি কৰি কি কৰিবা কিবা চাকৰি নে বিজনেচ কিবা এনে প্লেং?
উম, চাকৰি ভাবিছো।
হয় নেকি? কি ভাল লাগে?
কেৱল মানে নিট দিম বুলি ভাবিছো।
নিট দিবা?
উম।
মানে অ' বেয়া নহয়।
তাকে পালেটো ভালেই।
উম, কষ্ট কৰিব লাগিব নিতৰ কাৰণে
হম,
ন,
তাকে তুমি কিবা কৰি আছা নেকি?
উম, মই বি এ পাছ কমপ্লিট কৰিলো। বি এ কমপ্লিট কৰিলো, আজি প্ৰায় তিনিবছৰে হ'ল।
উম,
সৰু সুৰা কাম এটা কৰি আছো।
তাকে,
বাকী অ ফুৰিব ফুৰিব যোৱা নাই? নাই?
প্লেনিং তেনেকে নাই বাৰু, উ চামাৰ ভেকেচন লাষ্টৰ মানে চ ক'বাত যাম।
কত যাৱা, কত? অৰুণাচল শ্বিলং কত?
এফালে কৰ'বাত ঠাণ্ডা জেগা এ তাত
অ বেয়া নহয়
উম, তুমি নোযোৱা আ কতো?
এ যোৱাই নাই য়া সেই এয়া ভবাই নাই কোৱা বাকী
কোৱা বাকী, এতিয়া এনেই আছো বহি
হেৰি, কি কম বুলি ভাবিছিলো বাকি হেৰি ফুৰিব যোৱা নাই এ যোৱা নাই?
সেইফালে গৈছ নে নাই নাই আগতে।
আগতে সেইফালে গৈছিলো চাগে, সৰুতে মনত নাই মানে এতিয়া। তেতিয়া ইমান ডাঙৰ হোৱাৰ পৰা যোৱা নাই।
অ', তোমালোকৰ হেৰি এইটো কি কয় গহপুৰৰ ওচৰতে নেকি?
অ', গহপুৰ তেওঁ উম'।
যোৱা নাই বাৰু সেইফালে
অ
তুমি আমাৰ আমাৰ এইফালে আহিছা নাই?
গ'ছো তেজপুৰ গৈছো।
ন কোনোবা আছ নে নেকি?
জেঠাই আছে জেঠাই আছে আৰু মাজতে মই কিবা এক্জাম এটা দিব গৈছিলো, আকৌ বাও তাত কিবা একজাম দিব গৈছিল। তেতিয়া যাওঁ
অঁ', ইয়াতে আহি থকা হয় আৰু।
আহি থকা হয় আৰু।
ঠিকে আছে বেয়া নহয় বাৰু।
উম'।
ঘুই ফুৰি লাগে।
তাকে।
ইয়াতে পঢ়িবা নেকি?
ত অ', তেজপুৰ যাম বুলি ভাবিছো মানে।
মানে ইয়াতে পঢ়িবা আৰু।
অ'।
অ', বেয়া নহয়।
তুমি এ কৰি কি ভাল পোৱা ফ্ৰী টাইমত।
মই ফ্ৰী টাইমত মোবাইল চাই ভাল পাওঁ, ফিল্ম চাই ভাল পাওঁ।
হবি নাই?
হবি আগতে খেলিব কৰিব যোৱা হয়। এতিয়া নাইও তেনেকে পোৱালিও নাই গৰমো যিটো দেখা নাই। নেযাওঁ বাৰু খেলিবলৈ আবেলি সময় পালে। এনেকে এতিয়া যোৱা হোৱা নাই আৰু ৰ'দো বেছি, এতিয়া বাৰিষা হ'ল। কত পাৰিব আৰু তেওঁলোকৰ ফালে মানুহে খেতি বাতি কৰিছে
আমাৰ এইফালে খেতি বাতি কৰিছে, অ। পানী না শুকান?
উম আমাৰ এইফালো প্ৰায় একে। বৰষুনে নাই আৰু আমাৰ ইয়াত তোমাৰ ৰাতিপুৱা দিয়ে।
উম'।
ছটা পাঁচটা এনেকুৱা মানৰ দি শেষ কৰে। তাৰপিছতে দিনটা ৰ'দ আৰু থাকিব নোৱাৰা।
আজিকালি
একেবাৰে, ওলাবই নোৱাৰি গা গাটো পুৰি যায়।
উম'।
হেৰি, ৰীলচ-চিলছ বনোৱা নাই?
যি গৰম দিছে কি বনাম ৰীলচ।
হেৰি-হেৰি যে ফিল্ম এখন আহিছিলে চালান নাই।
উহুম'।
চোৱা নাই?
নাই চোৱা।
তোমাৰ ফেভট এনে চিনেমা-থিনেমা কিবা হবি কি?
হবি ক'ব গ'লে মই ডান্স কৰি ভাল পাওঁ আৰু এক্টিং কৰি ভাল পাওঁ।
কৰানেকি?
উম।
তুমি দেখন ৰিলচ নোবনৱা তেনেকে, ৰিলচ বনাব লাগে।
বনাও ৰিলচ, তুমি দেখা নাই চাগে, কিন্তো বনাও।
অ হ'ব পাৰে।
উম মই পোষ্ট নকৰো না, উহুম।
সেইকাৰণে দেখা নাই, বাকি ঘৰ চবৰে ভাল?
ভালে ভালে।
তাকে বোলো ফোন কৰো খবৰ এটা লওঁ, সদায় ফোন কৰু-কৰু
অ সেইটোৱেই। তোমালোকৰ ঘৰত ভাল নেকি?
ঘৰত আছে আৰু দিয়া।
উম। বাকি হা?
কি খাই ভাল পোৱা বোলো?
মই আইচ ক্ৰীম। হা?
ফাষ্ট ফুড ভাল পোৱা নে বেয়া পোৱা?
ফাষ্টফুড মই নাখাওঁ।
উম আইচক্রিম, সদায় সদায় লাগিব। উম। সদায়। সদায় অ' ঠাণ্ডা চাণ্ডা বুলি কথা নাই। উম। আকৌ যে এইটো যে ফ্ৰিজৰ যে আইচ কিউব সেইটো। আহ। কেনেকে চোবাই। সচাঁকে। একো নহয় বহুত ভাল। বহুত ভাল।
মোৰ কিবা দাঁত চাত শিৰ শিৰাই যায় গৈ। মই নোৱাৰো খাবলৈ। তোমাৰ নহয়? তোমাৰ খোৱা অভ্যাস আছে আৰু।
অভ্যাস আছে ন ৰ মোৰ হেৰি আইৰন কম আছে ন।
অ'।
তো সেই তেতিয়া সেইটো সেইটো টাইমত খাব মানে কেতিয়াবা কিবা আৰনতটো বহুত ল' হৈ যায় যে তেতিয়া খাব মন যায় আৰু একদম নাখালে নহয় আৰু।
হয় নেকি? ঠাণ্ডা বস্তু খাব লাগে নেকি?
উম, এই বৰফটো চুবাব লাগে নহ'লে এইটো যে চাউলটো যে কেচা চাউলটো।
কমাই দিয়া আৰু।
হম?
তুমি তেনে বৰফটোকে মাৰি দিয়া আৰু।
অ'।
সেই সেইটোৱেই বেটাৰ।
সেইটোৱে বেটাৰ। হা?
চবৰে বহুত বহুত চবৰে নিয়মবিলাক বেলেগ বেলেগতো।
বেলেগ বেলেগ হেতুয়ে।
বাকী ঘৰত ঘৰৰ মানুহে কি কৰি আছে এতিয়া?
মই মানুহ মানে মই আছো মামাৰ ঘৰত, মামা ঘৰ আহিলো অলপ আগত।
অ', ওচৰতে নেকি?
ওচৰতে অ'।
কি কৰি আছা তাত তেনে আছা?
তেজপুৰ কেতিয়া আহিবা?
তেজপুৰ নাজানো কেতিয়া যাওঁ।
অহা বছৰ আহিব চাগে।
অহা বছৰে যাম।
আহিলে ক'বা।
কম।
লগ পাম।
পাম। কি কোৱা?
কোৱাচোন বাৰু এটা উলিওৱা কিবা এটা মইওঁ উলিয়াম।
উলিওৱা কিবা এটা। কোনোবা কৰ'বাত ফুৰিব নোযোৱা?
ফুৰিব মানে মই এই ঘূৰা ফুৰাটো বৰ বিশেষ ভালো নাপাওঁ।
আহ।
যোৱাও নহয় ঘূৰিব, সেইটো মন মনত আছে হাফলং যোৱা মন এটা আছে।
অ'।
আৰু প্লাছ বিহুৰক যোৱা ম নটা আছে। মিজোৰামৰ, হাফলং বৰ ভাল লাগে।
অ', অ'।
বাকী আৰু তেনেকুৱা নাই বাৰু।
তুমি ক'ত গৈ বেছি ভাল পোৱা?
গৈ মানে, মই এই ইয়াত যাবলৈ মন আছে দাৰ্জিলিং।
দাৰ্জিলিং।
উম। ইমান ধুনীয়া প্লেছটো।
আৰু?
আৰু তেনেকে না, ধবা নিজে যেতিয়া চাকৰি, তাকৰি কৰিম তেতিয়া ঘূৰিম আৰু। উম। ঠিক আছে, দিয়া ৰাখিছো।
হা?
ঠিক আছে, দিয়া ৰাখিছো বুলি কৈছো।
দিয়া তেনে ঠিক আছে।